হেল্ল'!
অ হেল্ল'!
হেল্ল', আহ শুনাপাইছা?
অ পাইছো পাইছো। অ এনেকে শুনা নাপায়, ম‌ই হেড ফোনটো খুলি লৈ
অ'কে।
অ হেল্ল'!
খোলা হ'ল
অ হয়
অ মই কি কবিছিলো মানে আজি মই এ ওচৰতে হা মেকুৰী এটা পালো সেই মেকুৰীত ত' এতিয়া মই মানে যি ঘৰত আহিছিলো হা ঘৰত ৰখাৰ পিছত মই এইটো বহুত বহুত মনত পৰি আছে এতিয়া লাষ্টত যাইগনে মই আইতা এাত দি দিলো এয়া মোৰ বহুত বেয়া লাগি আছে এতিয়া কি কৰো মোৰ ঘৰত থাক মানে একদম তাৰ মনতে পৰি আছে মেকুৰীযতো
অ মনত পৰিব দে
অ সেইকাৰণে মই আজি কলেজৰ পৰা অহাৰ পিছত মই আইতাতে তাত গ'লো। হা, আইতাৰ তাত যোৱাৰ পিছ মই সুধিলো, যে মেকুৰীতো কি কৰি আছে, আছে ভালকে আছে খা লা একদম বহুত ভালকে কৰি আছে একদম মানে সি পৰি চিপকি গৈছে অ', ভাল লাগি গৈছে মোৰ মনটো একদম
সি একদম ওপৰত উঠি মানে এটা কাপোৰে-চাপোৰে উঠি মানে, কি কব আৰু কিবা বহুত ভাল লাগিছে একদম।
ভালৰ হাততে গৈছে দে ভালে হৈছে, আমি আনিছো।
সেইটো হয় কিন্তু, কোনো মানুহ ন, মানুহো নাই কিন্তু টা, মানে যো-মই কৈছিলো ন, যোনবিলাক মানুহ এ, ল'ব খুজি আছে মেকুৰী। তহঁতে অ' ৰাখিয়ে লৈছে বেলেগ মেকুৰীয়ে, বেলেগ মেকুৰী ৰাখি লৈছে। আছো যে সি যদি, এটা কাৰো তাত নাযায় এসপ্তাহ পিছত মই নিজে ৰাখি লম আৰু।
গালি নিদিব তোক?।
এ, মাক কৈছো মই।
কি কয়
মায়ে কৈছে যে হ'ব আৰু উপায় নাই, সি যদি সেনেকে থাকিব কৈছে, আৰু মায়ে অশান্তি কৰিছে কিন্তু আইতাই মানে মই যেতিয়া আইতাক দিছিলো আৰু সেই ৰাতিপুৱা আৰু আইতাক দিছিলো ততিয়া আৰু এনেকুৱকা লাগিছিল, যে নিজৰ কিবা এটা যত এটা দি আছো নেকি এ। আইতাক। বহু দিগ দিগদাৰ হয়, সেইকাৰণে ভাবিলো
আৰু অখন বেয়াও লাগে নহয় এনক কে। মানে কিমান মৰমত আনিছো। সেনেকে ইমান কষ্ট কৰি কেনে ভাবচোন, দিনটো কি মজা গৈছিল। চ' এতিয়া আৰু আনিছো তোৰ এনেকে বেয়া লাগে
কিয় মন-চন ভাল লাগা নাই, আৰু সেই ৰাতি এক ৰাতি মোৰ লগতে সেনকে থাকিল ক'ত গলৰ ওচৰত যায় কেনে শুই থাকে অ আৰু চ, এক-এই এক ৰাত মোৰ লগত বহুত এ, মানে অন্তৰৰ কয় ন
উম।
একদম এ পাহৰি ৱৰ্ডটো কিবা মনতে অহা নাই মোৰ।
এটেচড হৈ গৈছা
হম
সেইটো হ'ব
উম হয় অ উপায় নাই কিনো কৰিম এতিয়া
হলেও একো নহ'লেচোন এতিয়া ভালে হৈছে মানুহ যে পাইছা এইটো যে তই যদি মানুহ নাপালি হয় ত তোকতো গালি দিলে হয় তাৰপিছত উলতাটো মানে এৰি দিব লাগিল হয় না তেতিয়া বেছি বেয়া লাগিল হয় না কাৰণ তোক তোক গালি দিচা থব দিয়া নাছিল এতিয়া যদি কোনো মানুহ থাকিল হয় তে সেনেকে গল এতিয়া তই টাইম পাইছা অকমান মানে ভাবিল তই তোৰ মাক কনভিনচ পৰ পাৰিছা ত' এতিয়া আৰু আনিব পাৰি পিছে এটো তো ভাল
অ হয় কিন্তু
উম
আহ উপায় নাই যোৱা আছে
ভালে হৈছে
অ আনিছো আৰু চবেই মোক কৈছে যে ভাল পাঙ মোৰে হ বুলি ত এতিয়া মোৰ শুনি ভাল লাগছে মোৰ
উম ভালে মোৰ তাতে যদি আনি আনিলো হয় না মোৰ তো ৰাস্তাত ওলাই গ'ল হয়।
অ আমাৰ এতিয়া ইমান ৰাস্তা নাই না ডাইৰেক্ট। আমাৰ মানে প্ৰথমতে বাল্কিনিটো আহি পৰে, তাৰ পিছতহে ঘৰটো আছে আমাৰ ত আমাৰ ইয়াতে বছি যদি ফুৰেও বেলেগ এই আমাৰ আৰু মেকুৰী আছে মে মতা মেকুৰী সেই তোয়ে কামুচিব এই বুলি মোৰ খবৰ কিন্তু কি জানা! তাৰ ইমান জ্বলন হৈছে না সি শুহিছে হা পোৱালি- টো কেনে? শুংছে শুঙি খেনে সি গ- চিদায়ে ইমান বেহা জ্বলা হৈছে। তাৰ, সে কলো এৰা
উ
ন বহুত বেয়া জলন মেকুৰী হয় ন জ্বলন হয় মেকুৰী বহুত বেয়া জ্বলন ইহঁতৰ
হ'লে মানে মেকুৰীবোৰৰ গম নাপায় যিমান কুকুৰবোৰৰ গম
অ কুকুৰ ইচ ৰাম বহুত বেয়া লাগে হমহমে ধৰে একদম
কুুকুৰ মেকুৰীবোৰৰ মানে বেয়া লাগে সিহঁক যদি সেনেকে ধৰিব নোৱাৰি সিহঁতক বেয়া লাগিছে। কুকুৰবোৰৰ মুখখন দেখা পায় গম হয় দে ইমান বেয়া লাগে।
আৰু চুকু পোৰা জ্বল জ্বলা হৈ যায় একদম চুকুবোৰে পানী পানী যে চকুকেইটাৰ। আৰু এ তেতিয়া মন চোন বেয়া লাগব ধৰে
কি কিয় কি লাগে? ভাল লাগে বহুত
কিমান?
উম
উপায়ো নাই, কি যে হব!
আ
উম
কিবা খালি?
ভাত
অ তাছত খোৱা নাই এতিয়া একো?
খালো খাই উঠিলো। আহিয়ে পাইছো এতিয়া অলপ আগতে কলেজৰ পৰা।
মোৰ যে কমৰ চমৰ ইমান বিষাই আছে।
অ ন ৰ ডক্টৰক দেখাব যাবা।
অ চি য থ আছে।
উম।
কি মছেলছ উ মছেলছৰ কিবা প্ৰলেম হয়েছে। নয়নো কিয় হ'ব ন। মই সেনেকে এক্সাইজ ন।
অ আৰু এইটো বহুত মাহ হৈ গলটো দুইমাহ তিনিমাহ মান।
অ সেই লাষ্ট মাৰ্চত। তাৰ এপ্ৰিল মে। জুলাইত আহিল।
এক্সাম। যোৱাৰ পিছতে এনেকুৱা হয়ে আছে। একদম চিৰিলি।
এতিয়া বোলে মই কাম চাম কৰো মানে সেনেকে ভাৰী ভাৰী বস্তু খাও নহলে বোলে। মই বহুত বেছি কাম কৰি থাকো তেতিয়াও বেলেগ কথা এটা গম পাই বা মোৰ মই মো মানে ফুল। কে বেগত মই বস্তু বোৰ লৈ যাওঁ তো হাত-চাতে খবৰ চবৰ লগত। কৰেৰে না তেনক বুলি নু। এক নাই একোৱেই নাই কিয় হ'ব।
কা এ যাবা। হস্পিটেলত।
মানে কিবা বেয়া বস্তু। কছ গৈছে চাগে। মায় মোক কৈ আছে, কিবা সঁচা গৈছে চাগে বুলি স্কুলৰ পৰা আহি থাকোতে। সোৰ ৰাস্তাত ভালকে খোজকাঢ়ি চালি যাওক মানে এই জলকীয়া জলকীয়া সবোৰে থাকে।
অ আৰু এটা কথা জানানা আমাৰ এই কলেজৰ ৰাস্তাটোত না তই চাইদ বহুত সেনেকা পৰি থাকে এনেকে নেমু-চেমু এনেকা তত বহি থাকে মই ভাবো কি? ইমান আৰু মোক দুবাৰ তিনিবাৰ সঁচাও গৈছে। মোৰ ন
উ একবাৰে সচা কৰিচ বহুত আগতে এই ক্লাছ ইভেন।
অ মোৰ এই ৰিচেণ্ট এ অলপ আগতে হৈ আছে।
আৰু হয় কিন্তু মই নটিচ কৰিছো বহুত বহুতে বেছি।
অ এ ইমান দোকান আছে।
কিম বা,
ইমান দূৰ কাৰনে সেনেকে ফেলাই থৈ গুচি যাব নেকি?
অ ', তাকেইতো ভাল নালাগে।
উম্, দুবাৰ- দিনমান, সঁচা হৈছে মোৰ ভয় লাগে সেইকাৰণে মই দুদিন একেদিন দিন- চিন ভাল চলা নাই অপোনাৰ।
উম, মই ভালকে চাই -চাই যাওঁ হেতু কাৰণে।
উম', এনেওদৌৰা- দৌৰিতে ক'ত নো কি চাই থাকবি।
অ ', সেইটো নোৱাৰি অ', অ ', এনে ৰাস্তাটো ইমান সৰু দুইফালে গাড়ী আহা -যোৱা কৰে আৰু কি স্পীডত গাড়ী আহে বাপৰে।
নকব আৰু সেইবিলাক।
আচ্ছা।
আৰু এই অলপ আগতে সেই কুকুৰ এটা ঢুকাল ন ', এক্সিডেন্ট হৈ কেনে আমাৰ।
হে,
উম,
কি ক কেনেকে?
সগোৰ পৰাহা, আইয়ো মই জিতাৰ পৰা মানে, ঘৰতো চিফ্ট যিটা পৰ্চো। তাৰে আগৰ পৰাই, মই সেই সেইখন ক অ', মানে আমাৰ গেং থাকে হা, ওচৰতে মানে, বাহ এটা এৰি থৈ গৈছে। মানে তহঁতৰ ঘৰত অ', মানে আগৰ পৰাই তিনটা নে চাৰিটা আছিল। তাৰ পিছততো তাই বিয়া হৈ গ'ল। বিয়া হোৱাৰ পিছত ত -তাই কত আহিব। পেৰেণ্টচে টো তাইক সেনেকে ৰাখিব নোৱাৰে। তাই ৰাস্তাতে অ', ওচৰত ৰাখি, থৈ দিলে এতিয়া আমাৰ আইতা এজনী আছে আইতাই চবক, কে খানা- চানা দিয়ে আৰু। এতিয়া সেই কু, কুকুৰ, এটা কুকুৰ বহুত সুস্থ পুষ্ট আছিল বহুত ধুনীয়া আছিল ফিমেল কি কয় মাইকী কুকুৰ আছিল আৰু। বহুত ভাল আছিল। ছিলে সেইটোকে খুন্দাই কেনে গুচি গৈছে মোৰ ইমান বেয়া, চে, অ', - বহুত বেয়া লাগিলে।
এ বেয়া লাগিব দেই এনেকে ধেই
হয় দে
পাৰিলো দে
উপায়ো নাই না এই এইবাৰকে বেয়া লাগে কুকুৰৰ লাইফ বহুত কম হৈ থাকে
স উ এনেকে বেয়া লাগে ব ন চিন্তা কৰিব নালাগে জি নহক
হয়নে মানুহতো আৰু ভাল নহব পঢ়ে কুৰ চু কু চাগে ভাল নাপায় চবেতো দগ লাভা নহায়নো
উম আাৰ মানে যিয়ে নহওক যিয়ে ভাল নাপাওঁ যাবৰ ভাল নাপালেও কোনকুৱা কৰিব লাগে না যিয়ে নহওক ভাল পাইছ পাই থাক পালে নাপালে নাপালে নাই কথা নাই
সেনেক এক্সিডেণ্ট কৰি গৈছে ন মানে এই কিছুমানতো ৰিল চিল যে আমি দেখা পাও এ একদম চুঁচৰা চুচৰা ইচৰাম বুকুখন হম হমাই যায় মোৰ
উ বেয়া লাগি যায়
কম সময় বুকু চকু বিষাব ধৰিব সেনেকে চালে
উম হ
আহ
উপাই নাই বৰ ফালটো আজিকালি চবে
তাকেতো অ চবে হৈ হৈছে অ চবে
উম
উম অ উপায় নাই অ টাইমটো ছা
আজি তাতে আৰু ইমান গৰম দিছে না
অ ইমান গৰম বাপৰে বাপ
মাজতে অকমান যি বতাহ দিম তাৰ পিছত ইমান আৰু গৰম
বহুত গৰম আজি বেচি সঁচাই দে
উম অলপমান
উম টাইমটো চা
উম দে দে
অ দে দে